অ
নমস্কাৰ
হেল্ল'-
হেল্ল'-
হেল্ল'-
অঁ- হেল্ল'
হেল্ল'
অঁ শুনি আছো অ শুনি আছো।
শুনিচা নে?
আঃ
হেল্ল'
অ হেল্ল',
হেল্ল',
অ বাহিৰ লে আহা বাহিৰলে।
মই শুনিয়ে পোৱা নাই তই শুনি পাইছনে নাই।
মই শুনি আছো।
হেল্ল' অ
হেল্ল',
অ,
কি কৰিছ।
আছো এনে,
অ
তই কি কৰি আছ ভাত চাত খোৱা নাই তই খালি নাই।
হেল্ল',
অ বোলো তই ভাত চাত খালি নে নাই।